অ হেল্ল'। হেল্ল' অ কি কৰি আছ?
এ চাহ খাই আছো।
আহ চাহ খাই আছা নেকি? অ আৰু চাহ লগত কি খাই আছ?
চাহ তাৰপিছত বিস্কুট চানা এইবিলাক
হয় নেকি কি কি বিস্কুট ভাল লাগে তোমাক?
যিয়ে বিস্কুট হওক সেই চকলেট হওক কিবা হওক।
অ মানে তোমাক চুইটছ ভাল লাগে মানে।
উম উম ভাল লাগে।
মানে কি কি চুইটছ ভাল লাগে তোমাক মানে?
উম মিঠাইয়ে হওক চকলেট হওক চকলেট বিস্কুট হওক কিবা এনেকুৱা
হয় হয় হয়। আৰু তোমাক এই কিবা টেঙা বস্তু ভাল লাগেনে?
টেঙাটো ফেভৰেট হয়। তাত বহুত বস্তু আছে যেনেকৈ আম কেঁচা আমটো বেছি ভাল লাগে কেঁচা আমটো বেছি ভাল লাগে।
অ কেঁচা আমো চাটনি খাইছা তুমি?
অঁ।
অঁ মানে কোনে বনায় মায়ে বনায় নেকি?
অ মাই বনাই।
অ আৰু আচাৰ খাইছেই চাগে?
অ আচাৰটো লাগেই।
হয় হয় আৰু কিবা টেঙা বস্তু?
আৰু বহুত কি যেনে কৰ্দৈ টেঙা হওক কি নেমু নেমু এই যে গুল নেমুটো বঢ়িয়া লাগে তাৰ এটা চেণ্ট এটা আছে বহুত ভাল।
গুল নেমু এ ভিতৰত পিংক থাকে ন?
নাই বেলেগ বেলেগ কালাৰ থাকে মানে অলপ বগা বেছিকে ওলাই বগা ধলে।
হয়, হয়, হয়।
উম।
আৰু তোমাক আ, কিবা অ, তিতা বস্তু তুমি যে তুমি নিজে বনাই খোৱা কিবা ভাল লাগে নে তুমি?
না, মই তিতা বস্তু ইমান ভাল নাপাও মই।
হয় নেকি? মা-মানে তুমি কি ঘৰত থাকিলে কিবা বনোৱা নে?
ঘৰত থাকিলে এনেই ইমান বেছি বচু চুচ নবনাও। কেতিয়াবা ৰুটি চুটি কেতিয়াবা নিজে বনাও অলপ। ফ্ৰাই কৰো ৰুটি তাৰিছত মেগী চেগি কিবা কিবি হওক।
হয়, হয়, আৰু কিবা এনে ৰুটিৰ লগত খোৱা মানে কিবা বস্তু?
ৰুটিৰ লগতো চবেই খাওঁ যাই কি কি কয় চলে হওক কিবা হওক।
হয়, এইটো তুমিয়ে বনোৱানে? এইটো তুমিয়ে বনোৱানে?
অ, ময়ও বনাও মায়েও বনায়।
হয়, হয়। আহ, তোমাৰ এই তোমাৰ আম গছ আছে নেকি?
উম, আম গছটো নাই আগতে আছিল কা-কাটি দিলে।
হয় নেকি?
উম,
অ, মানে এনেই তুমি কিবা এনে ঘৰত কিবা অ, ফুলছোল লগোৱা নে মানে ফ্লাৱৰ্চ?
অ, ফুল, ফুল লগাও ফুল লগাইছো অ, বেলকনিতে চব ফুল চুল লগা আছে।
হয় নেকি?
টাইপ হক তাৰপিত আমি কিছুমান ফ্ৰুটচ বিলাকো লগাইছো যেনেকে ড্ৰেগন ফ্ৰুট।
হয়, হয়, হয়, অ,
ফ্ৰুট লগাইছোঁ।
আৰু কিবা?
আৰু বহুত কেই আছে তুলসী আছে ছানফ্লাৱাৰ চিড লগাইছো এতিয়ালৈকে উোৱা নাই বাৰু।
মানে তুমিয়ে কৰা মানে এইবিলাক? ভাল লাগে আৰু অ, মানে তোমাকে গছ লগাও ভাল লাগে নে?
উম, উম, ভাল লাগে।
এ, আজিকালি মানুহকেইটটা গছ কাটি দি আছে বহুত বেয়া লাগে
উম, বেয়া কথা এইবিলাক আমাৰ মানে এনভাইৰণমেন্টটো মানে প্ৰব্লেম দিয়েটো এইবিলাকে
হয়, হয়-হয়। উম, বহুত বাঢ়ি যোৱা হৈছে অ, ত'তোমাক এ, তোমাক ইলেক্ট্ৰিক গাড়ী ভাল লাগে নেকি তোমাক?
ইলেক্ট্ৰিক গাড়ী এতিয়াতো উপায় নাপালে সেইবিলাকে চলাব লাগিব ভাল পাও ন পাও কিন্তু আচলতে অইল গাড়ী বিলাকৰ মানে এটা ফিলটো বেলেগ আহে,
অ, এটা ফিল বেলেগ আহে মই মানে ইলেক্ট্ৰিক গাড়ীটো চলাইছ ছিলোঁ, মই স্কুটি চলাইছিলো মানে, মানে পিক আপটো দিয়াৰ পিছত মানে এটা স্পীডতে চলি থাকে, তাৰ তাৰ ওপৰত নাযায় মানে, আৰু তোমাৰ হৈ গ'ল, অ তোমাৰ উ অ অ লিমিট থাকিব পাৰে তাত তে আছে বাট বেজ তোমাৰ বেছি চলোৱা যেনেকে হয় তোমাৰ এই চাৰ্জ কম হ'ব ন তোমাৰ লাহে লাহে স্পীডটো কমি যাব গাড়ীটো মানে ভাইব্ৰেট কৰা ষ্টাৰ্ট হৈ যায় মানে
এই সেইটোৱে
অ অ আৰু মানে তোমাৰ এই যোনটো এই পেট্ৰলৰ গাালি তোমাৰ ই ইঞ্জিন থকা গা়ি তোমাৰ এইবিলাক বস্তু তো মানে তুমি নিজৰ মছজিদি স্পীড দিব পাৰা তুমি য য'ত যাব পাৰা লয়
হয় হয়
অ আৰু মানে এতিয়া ক'ৰবাত ফুৰিবলৈ প্লেন বনাইছানে নাই
ফুৰিবলে বনোৱা নাই যাম চাগে খোৱা
হয় হয় ক'ত যাব
এইেয়ে মই ভাবছোঁ অলপ এই কি কয় নাৰেংগীৰ ফালে যাম
অ নাৰেংগী মানে কিবা বস্তু ল'বা যাব
অ কিবা বস্তু এই কিবা বস্তু লাগে বোলে মাক লবলৈ যাাম
অ মানে তুমি মানে শ্বপিং কৰিও ভাল লাগে ন তোমাক
মই এনেইনেুৱা শ্বপিং মানে অফলাইন নহয় মইল কৰো মায়ে কৰেতো সেইটো মানে মাৰ লগত যাওঁ
অ হয় নেকি তুমি অনলাইনে কৰা নেকি মানে এনে কেতিয়াবা তোমাক নিজে শ্বপিং কৰবা মন যায় তোমাৰ নিজৰ কাৰণে এনকে কেতিয়াবা গৈছা নে তুমি ওলাই
এনেকুৱা শ্বপিং মল বিলাকত গৈছো তাত কৰো কিছুমান
হয় হয় এনে তোমাক কি ভাল লাগে মানে এনে তোমাক কি ভাল লাগে কিনি পিনি নিজৰ কাৰণে
এনে কাপোৰ ভাল লাগে কিবা কিবি বেছ ভ মই ব্লেক কালাৰ টি ছাৰ্ট এইবাক বেছি ভাল লাগে ব্লেক কালাৰ টি চাৰ্ট পেণ্ট
হয় হয় হয়।
এক্সেচেৰিজ যেনেকৈ ব্ৰেচলেট হওক নেকলেছ হওক
অ মানে তোমাক ব্ৰেচলেট আৰু এইবিলাক ভাল লাগে মানে অ অ কালেকচন কৰা মানে এতিয়া তুমি মানে চাগে ঘড়ীও কালেকচন কৰা নেকি?
আহ ঘড়ী আছে বহুতটা আছে
হয় নেকি অ চচমা পিন্ধা নেকি ত
চচমা পিন্ধো কিন্তু মই বেছি ওলাই নাযাও এইটো মানে চচমাটো বেছি ইউজতে নাহে
হয় নেকি অ মানে তুমি মানে বস্তুটো কালেকশ্যন কৰা আৰু ভাল ভাল কথা এইটো আৰু কিবা তুমি খোৱাত মানে তোমাৰ যেনকে তুমি বাহিৰত গ'লে এই বস্তুতটো খামে তোমাৰ বহু ফেভৰেট বস্তু এইটো কি মানে
অৱশ্যে বাহিৰত গ'লে মই বেছি প্ৰিফাৰ কৰোঁ কি মই অলপ পেট ভৰা বস্তু কিবা এনেকে খাব পাৰোঁ যেনেকে হওক ফ্ৰাইড ৰাইচ, বিৰিয়ানী এনেকুৱা কিবা ৰোল
অ মানে বিৰিয়ানী তোমাক ভাল লাগে মানে হয় হয় আঁ তুমি মানে ভাল বিৰিয়ানী ক'ত খাইছিলা মানে তোমাক ভাল লাগে।
ভাল বিৰিয়ানী কি কয় এখন গ গকুল বুলি এখন আছে তাৰ ওচৰে আছে তাত নামটো মনত নাই ভালকে।
হয় নেকি মানে কোনটো জেগাত মানে
এইটো গণেশগুৰিৰ ওচৰত।
আৰু এনে তুমি কল ড্ৰিংকচ খোৱা নে।
অ, কল্ড ড্ৰিংকচ খা
কি, কি খোৱা মানে কি ভাল লাগে তোমাৰ কল্ড্ৰিংচত মানে বহুত বস্তু আছে মানে যেনকে হ'ল তোমাৰ অ ক'ক কলা, হল মাজা হ'ল
এই মাজা মাজাতো ভাল নালাগে কৌকলা ভাল লাগে। অ, স্প্ৰাইট ভাল লাগে। কৌককলা কি কয় এই পেপচি থাঞ্জা সেইবিলাক ইমান ভাল নালাগে কিন্তু কৌককলাত জনী অৰিজিনেল টেষ্ট এটাআছে তো
হয়, হয়, অ'। আ, অ', অ', আৰু এটা, এটা তোমাৰ নতুন কৰি ওলাইচি তোমাৰ এই কেম্পা প, পা, বুলি এইটো খাইছ না তুমি, অ'। এইটো বহুত চলি অ, এতিয়া মাৰ্কেটত চলি আছে বহুত।
অ, সেইটোয়, সেইটো, সেইটো অহাৰ পিছত মাৰ্কেতটো মানে বেলেগ কল্ড ড্ৰিংক বিলাকৰ দামটো কমি গৈছে মানে সেইটোকাৰণে। আৰু দছ টকাতে মানে ইমান বেছি কোহোৱাণ্টিটি দিয়েতো।
হয়, আৰু দছ টকাত মানে তোমাৰ আৰু বিছ টকাত কমচে কম বহুত ডাঙৰ বট পাই অ, মানে তোমাক কেম্পা ভাল লাগে নে।
অ', অ', কেম্পা আচলতে আমাৰ ফিফটি ইয়াৰ্ছ আগতো আছিল আমাৰ। ইণ্ডিয়া চোন মাজতে বন বন্ধ হৈ গ'ল। তাৰপিছত মুকেশ আম্বানীয়ে কিনি পেলাই আকৌ এইটো বনাইছে।
হয়, হয়, হয়। তোমাৰ অ, এতিয়া মানে তুমি কেম্পাটো খাই ভাল লাগে আৰু।
উম, ভাল লাগে।
আৰু আৰু কিবা মানে তোমাৰ বস্তু কিনাত বহুত ভাল লাগে মানে তুমি এইটো ল'মে মানে ভাবছা টেগ
বাকী মোৰ কিবা, কিবি এনেকুৱা ইনষ্ট্ৰুমেন্ট ভাল লাগে। গীটাৰ, গীটাৰ হওক কী বোৰ্ড হওক
হয়।
মই ইলেক্ট্ৰিক এখন ল'ম বুলি ভাবি আছো।
হয়, হয়। আৰু এনে তুমি মানে মেট্ৰিকৰ পিছত মানে ক'ত যোৱা মানে কি কৰিবা এনে কি'বা প্লেন বনাইছা তুমি।
মোৰ মেট্ৰিকৰ পিছত গোটেই লগৰখিনিৰ লগত মিলি পেলাই এখন মানে শ্বিলংখন এবাৰ ভালকে এক্সপ্ল'ৰ কৰিব মন আছে।
মানে এনে তুমি ভিডিঅ', চিডিঅ' বনোৱা নে।
ভিডিঅ' বনাও টক, চক আগতে বহুত
হয়, হয়। মানে তুমি এনে চচিয়েল মিডিয়াত দিয়া নাই এইবিলাক ভিডিঅ।
আগতে দিছিলো আজিকালি ইমান এনেকুৱা নাই।
‌অ, মানে তুমি মই ভাবো তোমাৰ ইউটুব আছে নেকি।
ইউটিউব আছিল আগতে ব্লগ তেনেদৰেটো আছিল, কিন্তু সেইটো ক্লাছ মই যেতিয়া ছিক্স, ছেভেন মানত আছিলোঁ। ঠিক তাতে মই কৰিছিলো, তাৰ পিছত বন্ধ হৈ গ'ল।
হয় কিয় মানে এনে কিয় বন্ধ কৰি দিলা মানে
মানে লাহে লাহে পঢ়াৰ প্ৰেছাৰটো বাঢ়ি গ'ল আৰু বাহিৰত মই কমকে যোৱা হ'লো সেইটো কাৰণে ইমান টাইম নাপাওঁ আৰু টপিকো নাপাওঁ ইমান ঘৰৰ ভিতৰত নো কি দেখাই থাকিম
উম সেইকাৰণে তুমি মানে বাদ দিলা মানে লাহে লাহে আৰু মানে মেট্ৰিকৰ পিছত তুমি মানে দিবা আৰু
অ দিম
হয় আৰু এনেই তুমি ক'তবা বেলেগ মানে গুৱাহাটীৰ জেগাত গুৱাহাটী বাহিৰৰেও যাব পাৰিব নি
গুৱাহাটীৰ বাহিৰত জানো এ কি মই তেজপুৰ যাম বুলি ভাবি আছোঁ
হয় হয়
মোৰ মানে তাত মোৰ কাজিন কিছুমান থাকেতো সেইটো কাৰণে লগ কৰিব যাম
হয় তুমি লগ ধৰিবা কেনে যাবা
উম উম
অ হয় ঠিক আছে দিয়া বহুত ভাল লাগিছিলে মানুহ বোৰ
অঁ অঁ ঠিক আছে